কি কৰি আছ?
এইয়া ভাতকেইটা খাই পেলাই তোৰ ৰাস্তাৰ ফালে ওলাই আহিছো, তই কি কৰিছ?
এয়া মই আছোঁ তোৰ ভাত কেইটা খাই মই বাহিৰলৈ ওলাই আহিছোঁ। তই ভাত কিহে খালি?
ভাত আজিতোৰ এই কঠাল গুটি, অমিতা আৰু দালিৰ পুৰা মানে তৰকাৰী এখন বনাইছিলে তাৰপিছত তোৰ এই মানে কঠাল গুটিৰ পিটিকা। আৰু মাছৰ পোৰা ভাজি।
উম, ঠিকে আছে দে।
তই কিহে খালি?
মইতো সেই আমাৰ টেঙা মৰা আগ যে টেঙা মৰা। আগে তাৰ পৰাৰা দালি বনাইছিলে মচুৰ দালি তাৰ পৰা তোৰ মই আকৌ এ ৰাতিপুৱা পেলাই গৰু দিবলৈ গৈছিলোঁ মেথাৰৰ ভিতৰত
অ'।
তাৰপিছত তাত যাওঁতে আকৌ বহুত ধুনীয়াকৈ মানে সেইটো ঢেঁকীয়া শাক হৈ আছিলে
অ'।
তাৰ পৰাৰা ঢেঁকীয়া শাক বুটলি আনিছিলোঁ মানে।
অ'।
তাৰ পাছত ঢেঁকীয়া ভাজিলে আৰু লগতো বুটৰ চাটনি কৰিলে। আৰু গৰমতটো বহুত পৰিছে যে সেইবাবে তোৰ এই বহৰ গাজ যে
অ', অ'।
খৰিচা বনালে।
ঠিকে আছে, ঠিকে আছে এ শুনচোন কথা এটা লৰা
অ', ক
এ মই মানে কি তই ফোনটো কৰিলি ভালেই হ'ল ময়ো তোক ফোনটো কৰাৰ কথা হৈয়ে আছে
হয়, হয় দে তই ফোন কৰিম বুলি ভাবিয়ে থাকিবি প্ৰত্যেকবাৰে মই মনত পেলাই থাকিব লাগে আৰু।
মানে শুনচোন মোক বস্তু এটাৰ বিষয়ে অকমান তই বুজাই দিব লাগে অ'।
অ', কচোন কওক।
মানে তহঁতৰ ঘৰত কোম্পানী ফাৰ্ম নাই জানোঁ।
উম আছে ক।
সেয়ে মানে তাৰ প্ৰচেছটো মানে কেনেকে কি পদ্ধতিয়ে পোৱালিসমূহ দিয়ে বা কেনেকে কৰিব লাগে পইচা কেনেকে পায় সেই বিষয়টোক লৈ পেলাই অকমান তই মোক বুজাই দেচোন।
উম সেইটো মানে তোৰ কি হয় কোম্পনী ফাৰ্মটো যদি তই খলো বুলি ভাবোঁ। তেতিয়াহ'লে ফাৰ্ষ ইনভেষ্টমেন্ট যোনটো তোৰ ঘৰৰ হয় ঘৰ বনোৱা বাচন কিনাৰ পৰা আদি কৰি প্ৰথম যোনখিনি খৰচ আহে সেইখিনি তো তিৰপালৰ পৰা একদম নটলৈকে আৰম্ভ কৰি
অ'।
সেইখিনিতোৰ নিজৰ হ'ব মানে
অ', অ'।
যিমান খৰচ হয় আৰু তাৰ পিছতে আহি যাবতোৰ হেৰি
উম।
এ প্ৰথম যোনখিনি তোৰ মানে বাচনৰ পৰা আৰু মেডিচিনখিনি লাগে।
আ
সৰু - সুৰা যোনখিনি মেডিচিন কিন্তু ফাৰ্মৰ পৰাও দিব তেনেকে কিন্তু কেইটামান মেডিচিন প্ৰথম প্ৰথমে তই আনিব লাগিব, ভুচিটো তই নিজে আনিব লাগিব
বুজি পাইছো অ।
ও দে আৰু ফাৰ্ম খন কোৰে কমপ্লিট হোৱাৰ পিছত তই এগ্ৰিমেন্ট কৰিব লাগিব। মানে?
হ।
সেহঁতৰ ওচৰত মানে তই যে ফাৰ্মখন খুলিবি মানে ফাৰ্মখন সম্পূৰ্ণ সেহঁতৰ হৈ যাব যদিহে তই কোম্পোনী কৰো বুলি ভাব। তেতিয়া মানে তই সেহঁতৰ মতে অকমান চলিব লগা নিচিনা হ'ব লাগিব মানে সেহঁতে পোৱালি দিবহি আৰু সময়মতে তোক দানা দি থৈ যাবহি আৰু সেহঁতে যদি কয় বাচনটো এনেকুৱা প্ৰকাৰে লগাব লাগিব বা ইমান কম টাইমত আপোনালোকে পানী সলাব লাগিব তে তিয়াহলে ঠিক সেই কৰা সময়তে মানে পানী - চানী সলোৱাৰ পৰা আৰম্ভ কৰি
অঁ।
বা দানা দিয়া, মেডিচেন দিয়াবিলাক কৰিব লাগিব।
অ অ অ বুজি পাইছো অ, বাকী পইচা - পাতিতো পায় ন?
পইচা পাতি মোটামুটি পায় আৰু ঠিকে ঠাকে থাকে মানে তই নিজে চলিব পৰাকে। আনৰ ওপৰত ডিপেণ্ড নাথাকি। এইটো তোৰ মানে নিজৰে বুলি ক'ব পাৰি আৰু।
অ- অ মোৰ মানে কি তোৰ এ ঘৰতটো ইমান এটাও ইনকমৰ পথ নাই।
হয়- হয়, অ।
সেইটো কাৰণে মই বোলো, তোৰো আছে যেতিয়া মোৰো চাগে ইমান এটা অসুবিধা নহব। খুলিলে।
উম, খোল খোল মই অলপ সহায় কৰি দিম বাৰু মানে তোৰ প্ৰথম- প্ৰথমে কেনেকুৱা কি কৰিব লাগেসেইবিলাক মই অলপ বুজাই মেলি দিম আৰু কিমান কিমান দীঘল কৰিব লাগে, তই মেনেজাৰ মই যদি তই মোৰ ফাৰ্মৰ আনডাৰত কৰ তেতিয়া মই পাত টি মেলি দিম, তোক ঘৰত গৈ বুজাই থৈ আহিব কেনেকুৱাকে কি কৰিব লাগে?
অ।
বাকীটো খৰচ তেনেকে নাই বাৰু। প্ৰথম- প্ৰথম মিনিমাম তোৰ চল্লিশ হাজাৰমান টকা এটা খৰচ হ'ব মানে হ কলো বাচন পাতি যদি কিনি অনা লৈকে পৰে
উম, উম, হ'বগে বাৰু সেইটো ইনভেষ্টমেণ্ট তোৰ টো ইনও যিকোনো বস্তুতে কিবা এটা কৰিবলে ল'লেটো ইনভেছ চেনটোতো ইনেও কৰিবই লাগিব ন।
কৰিব লাগিব, কৰিব লাগিব আৰু তোৰ বাহটো তোৰ নিজৰ ঘৰতে আছ যে যেতিয়া ইমান এটা চিন্তা নাই। বাহটো কিনিলেতো পইচা কেইটামান বেছিকে গ'লহেঁতেন।
উম- উম, গম পাইছো অ, মই নো ঘৰত কিমান আৰু ট্ৰেক্টৰখন আছে এতিয়া ট্ৰেক্টৰটোকো ড্ৰাইভাৰলৈ গুচি যায়। মইটোতো ঘৰত তোৰ মানে এনেই বহি থকা হয়।
হয় ত সেইটোকে কৰিব পাৰো বাৰু নিজৰ এটা ইনকামৰ পথো ওলাব। আৰু তোৰ কি হয় বৰ্তমান। আমাৰ অসমীয়া মানুহ বিলাক মানে এনেকুৱা এলেহুৱা হৈ গৈ আছে যে বাহিৰত গৈ পেলাই তোৰ ওলাই গৈ, কোনোবা এটা কোম্পানীত সোমাই দহ পোন্ধৰ হাজাৰ টকাৰ কাৰণে চব মানে বাহিৰত থাকেগে। তাতকে তই নিজৰ ঘৰত থাকি ঘৰৰ এই গাঁৱলীয়া, পৰিৱেশটোত থাকি টাউন চহৰতকে থকাতকৈ, তোৰ গাঁৱলীয়া পৰিৱেশটোত থাকি, নিজে ইনকাম কৰি নিজে নিজৰ ওপৰত থিয় দিবলৈ চেষ্টা কৰিব লাগে।
উম- উম বাকী সেইদিনাখন তোৰ লগৰটোক লগ পাইছিলো।
অ, কি গৈছিলে এই মোক কৈছিলে তহঁতে সেইফালে গৈছিলো বুলি। তেতিয়া লগ পাইছিলো বুলি কলে।
সি মোক কলে, আকৌ তই বোলে কৰবাত ফুৰিবলৈ যোৱা প্লেন এটা বনাই আছ। অকমান বুজাই দে চোন কত কেনেকে, যোৱা কথা পাতি আছিলি?
অ, মই মানে টো সেইদিনা তোকো কৈছিলো। কিন্তু তই কথাটোক গুৰুত্ব নিদিলি ভালদৰে।
অ- অ মই ব্যস্ত আছিলো চাগে অলপ।
উম- উম, মই ভাবিছিলো তোৰ আমি আটাই কেইটা মিলি তোৰ লগত, যে আহিছিলে সেইদিনা আমাৰ ঘৰত দুটাটো লগৰ দুটা যে।
অ।
সিহঁত দুটাকো লগত লৈ লবি। মানে লৰা দুটা মই প্ৰকৃতিটো চালো মানে সিহঁতৰ নম্ৰ মানে বহ বহুত নম্ৰ উম। সেহঁত দুটাকো লগত লৈ পেলাই, মোৰ লগৰতো আৰু মই তই।
উম।
আমি আটাইকেইটা আমি মাজুলী যাওঁ বুলি ভাবিছো। মাজুলী গৈ পেলাই তোৰ, এই মানে বিশেষকে গৰম বন্ধটোও পৰি গৈছে ন আমাক
গৰম বন্ধ পৰিছে, অ।
অ, সেইবাবে তোৰ মানে এই বন্ধ দিন গেটাতে।
অ
তোৰ আমি ওলাই গৈ পেলাই ধুনীয়াকে উম মাজুলী সত্ সত্ৰ কেইখন আটাই কেইখন সত্ৰ তাত মানে তোৰ বহা আছে তাত মোৰ খুৰাৰ ল'ৰা এজন আছে
অ
তাতে আমি থকা খোৱা সকলো সুবিধা তাত পাম মানে তাৰ সৈতে মই অলৰেডি পাত তিলো সি কৈছে তহঁতে সেইবিলাক কথা একো চিন্তা কৰিব নালাগে তহঁত মুঠতে আহ মই সকলো সত্ৰ দেখ খুৱাৰ দায়িত্ব মোৰ
উম উম
এতিয়া মই ভাবিলো আমি আটাইকেইটা যাম গৈ পেলাই ধুনীয়াকে পিছাত সত্ৰ কেইখনো চাম লগত আউনিআতি সত্ৰতো মানে বহুত পৌৰাণিক যুগৰ মিউজিয়াম বুলি ক'ব পাৰে আৰু
উম
উম তাত মানে তোৰ হেৰি আছে এনেকে মুখা শিল্প আছে তাৰ লগতে তোৰ হাতীদাঁতৰ লাখুঁটি তাৰ পৰা তুলসী গছৰ খুটা তেনেকে আছে
শুনিছো আপোনাৰ তেনেকে ফোনতহে শুনিছো বাৰু এনেকে দেখা নাই আজিলৈকে মই গৈ মেলি পোৱা নাই
আমি সেই বস্তুখিনি নিজে দেখি পেলাই মানে কি হয় আমি ইমান ওচৰত থাকিও বৰ্তমানলৈকে যাব পৰা নাই আৰু এইটো বয়সে হৈছে আমাৰ ফুৰা চকা বয়সতো কাৰণ বুঢ়া হলেতো আমিও যাব নোৱাৰো মা দেউতাহঁত ত নিচিনাকে মই ভাবিছো এইটো বয়সতে যেতিয়া আমি ফুৰি মেলি আহো আৰু।
অ অ
হেৰি কৰিবি মই তোৰ হোৱাটছপ গ্ৰুপ এটা অকমান লাহেকে খুলিম খুলি পেলাই তোক এ কৰি দিম, তই তোৰ লগৰ তোক এড কৰিবি আৰু মই মোৰ লগৰ দুজনক এড কৰিম তাৰ পৰা আমি কাট তে আলোচনা কৰিম যে কিমান তাৰিখে যাওঁ কি কথা।
আহ।
আৰু বিশেষকে মানে কি হৈছে এতিয়া লুইতৰ পানী বে বেছি হৈ আছে বুলি কোৱা শুনিছো। তাৰ বাবে মানে অকমান ভয় অকমানো আছে। আমি যিহেতু
গাৰীতে পাই শুব লাগিব।
সেইবাবে পানীতটো অকণমান কমক দহ পোন্ধৰ দিনত এটা টাইম লও আমি।
উম ঠিক আছে, তাতে আকৌ এতিয়া হেৰি নহয় তোৰ খেতিটো নামিব লগা হৈছে যে, তই খেতিত নামিছা নে কি এতিয়া?
উম খেতিত লাগি আছো, লাগি আছো, আমাৰ আৰু বেছি দিন নালাগে তোৰ চাৰি পাঁচ দিনত আজৰি হৈ যাম, মানে কি হৈছে আমাৰ এইবাৰ একেলগে একেলগে উ সৰহকে মানে বোকাটো দিছে ৰোৱনী লগাই দিছে।
উম।
মাৰো মা ভাগতে মানে তেনেকে গা ভাল নহয় সেইবাবে আৰু পানীতটো বহুত হৈ আছে যে এইফালে। সেইটো কাৰণে মানে তোৰ এইবাৰ অকমান সোনকালে বোলে আজৰি কৰি দিও বুলি একেলগে দি দি ছে ৰোৱনী লগাই পেলাই। তহঁতৰ
কৰিছো আৰু খেতি বাতি কৰিবই লাগিব এনে অসমীয়া মানুহ যেতিয়া।
সেইটোৱে সেইটোৱে নিজৰ নিজে নিজৰ ভৰিত থিয় দিবলৈ যিমান পাৰোঁ চেষ্টা কৰিব লাগে আৰু, বাকী তোহতৰ খেতি বাতি কৰা হৈছে নে?
উম আমাৰ খেতি বাতিতো বোকাই দুই তিন দিনতে দিম আৰু এতিয়া। তোৰ হাল দোচা পোৱালো, উম কঠীয়া সিঁচিলো অ।
অ কি কি কঠিয়াই পৰা হ'ল?
কঠিয়া এবাৰ ৰঞ্জিত, বৰা, চকোৱা চ কুৱা মানে আমি চকুৱটো খাবলে হেৰি নকৰো জলপান তাৰ পিছত কোমল চাউলৰ কাৰণে হয়।
অ তহঁতৰতো কোমল চাউল কৰ ন, মই পাহৰিছিলো এইটো কথা। এ হেৰি কৰিবিচোন দৈততো বাৰু বিশেষকে আমাৰ ঘৰত আছেই, তই এটা কাম কৰিবি এট কোমল চাউল যে কৰৰ তহঁতে কোমল চাউল অলপ লৈ আহিবিচোন অলপ মানে বেছিও নহয়। তিনি কেজি এটা লৈ আহিবিচোন। মই মানে বহুত ভাল পাওঁ খাই পেলাই।
হ'ব মই এইবাৰ যেতিয়া যাম লৈ যাম বাৰু দে।
অঁ লৈ আহিবি লৈ আহিবি নাপাহৰিবি দৰকা হ'লে তই মোক অহাৰ আগত ফোন এটা কৰিবি। উম গাখীৰ আছে।
অ কিমান ওলাই গাখীৰ?
গাখীৰ মানে চেউৰি গৰু এজনী আছে তাই অকনমান কম দিয়ে বা কি ভালকে দুজনী আছে কাই গৰু মানে ডাঙৰ, মোটামুটি ছয় লিটাৰ, পাঁচ লিটাৰ মান ওলাই আৰু।
অ অ অ অ ঠিকেই আছে আৰু।
হোটেল এখন পাতি লোৱা আছে সেইখনতে বৰ্তমান বিক্ৰী কৰি থকা হৈছে তেনেকে চলি আছো আৰু যেন তেন কিনো কৰিবি
তোৰ গাখীৰ দিনে দেখোন তোৰ চাৰি লিটাৰকে দিলেও মানে অইন নহ'লেও ঘৰৰ বজাৰটো মানে হৈ থাকিব আৰু
হয় হয় সেইটো কাৰণে তেনেকেই চলি আছো আৰু
তেনেকেই চলিব লাগিব আজিকালিতো তোৰ বস্তুৰ যিহে জুই চাই দাম বাঢ়িছে আৰু
উম আৰু মানে গৰুও বিশেষকে এৰি দিয়া নাই কি হৈছে আমাৰ অসমীয়া মানুহে বৰ্তমানতো গৰু বা এনেকুৱা বিলাক পুহিবলে এৰিলেই গৰু ছাগলী আৰু সেইবাবে আমিয়ে ৰখাব লাগিব দেচোন।
ৰখাব লাগিব আৰে তহঁতৰ ঘৰত যে গৰু গাড়ী এখন আছিলে
অ
আছেনে বাৰু এতিয়া
সেইখন মানে বৰ্তমান এতিয়া মই ভালকে চলাব নাজানো যে মানে ভয় লাগে অকমান সেইবাবে চলোৱা নাই মানে গাড়ী খনটো আছে মানে ভালদৰে ৰখাই থোৱা আছে। অইনটো কাৰণে নহয় এটা স্মৃতি হিচাপে উম স্মৃতি হিচাপে ৰখাই থোৱা আছে মানে
সেইখনতো বহুত পুৰণা গাড়ী ন
উম উম বাকী তোৰ গৰুহাল আছে এতিয়া মানে খেতিতে লাগি আছে আৰু
ৰ ৰ এইবাৰ যেতিয়া মই যাম তেতিয়া দুইটাই লাগি পেলাই চলাব লাগিব গাড়ীখন
চলাবি চলাবি কিন্তু মই নুথো আক দেই মোৰ ভয় লাগে
এহ হুম তহঁতৰ এইফালে জেগাবোৰ ভাল আক
ভাল ভাল অ মানে গাঁৱলীয়া পৰিৱেশ যে এইটো কাৰণে তোৰ ইমান এটা হুলস্থুলীয়া হেৰি নাই
গম পাইছে উম উম বাকী দাদাহঁত এতিয়া কি ঘৰতে আছে নে নে কাম বনত কৰ'বাত গৈছে
দাদা এই চাইদতে আছে তোৰ বৰ্তমান মানে তাৰ কামত লাগি আছে
অ
তো তাৰ ভাগে বৰ্তমান কাম চলাই আছে মই চলাই আছো আৰু
অ তোৰ ফাৰ্মত পোৱালি আছে নেকি এতিয়া
উম ফাৰ্মত পোৱালি আছে আৰু বেছি দিন নাথাকে আৰু তোৰ পাঁচ ছয় দিনৰ পিছতে লিফ্টিং হ'ব
অ অ ডাঙৰ কিমান ডাঙৰ হৈছে
ডাঙৰ মানে তোৰ মোটামুটি এভাৰেজ তপচকে আহিছে আৰু
অ অ ঠিকে আছে ঠিকে আছে এই গৰমত চাগে ডাঙৰ হলে পোৱালিটো মৰ্টেলিটিটো বেছি হয় ন
বেছি হয় বেছি হয় মানে কি হয় তো গৰমতটো সিহঁতৰ হেৰিটো অকণমান কম ন অক্সিজেনৰ মাত্ৰাটো অকণমান কমকে পায় সিহঁতে
উম উম
উম সেইবাবেটো
এ তই মই যেতিয়া খুলিম তই মোক চাই চিতি দিবি আক
উম চাই চিতি দিম চাই চিতি দিম তই কেতিয়া আহিবি একপাক চাই যাহি আক কেনেকুৱানো কি বস্তুতো আকৌ এবাৰ
তাকে মই এই বোকাকন দি লওঁ দিয়াৰ পিছত তোৰ এইকেইদিনতে যাম বাৰু ৰহ
উম আহিবি আহিবি
অ অ তই ঘৰতে থাকিবি নহয়
মই ঘৰতে থাকিম ঘৰতে থাকিম মই এইকেইদিন ক'তো নাযাও মানে পোৱালি কেইটা অকণমান মেইনটেনেঞ্চ এতিয়া নকৰিলে পাছত মডেলিটি টো বহুত বাঢ়ি গুচি যাব যে
অ ঘৰত আম কঁঠাল কিবা কিবি আছে